হেল্ল'।
হেল্ল'।
অ ক।
ভালনে?
ভাল ভাল তোৰ ভাগ।
ভালেই এই কি খেলিবলৈ অহা নাই যে এইকেইদিন ফিল্ডত।
অঁ মই আজিৰ পৰা যাম আও ৰেডীয়ে হৈছো।
অ আহিম মই ৰবিয়ামচি ন।
অ অ তেতিয়াহলে তই অকমান ৰৈ দে মই গৈছোঁ।
অ আহ হেৰি তাৰপা এইবাৰ জি ডি পৰীক্ষা দিছিল নাই।
জি ডিৰ পৰীক্ষা মই নিদিলো নহয় মই মানে প্ৰচেছবোৰ ভালকে নাজানো।
আচ্ছা তই চিল চিলেক্ট।
চিলেবাছখন একোৱে গম পোৱা নাই মই এইবাৰ মানে কথাটো গুৰুত্বই নিদিলোঁ আৰু মই ইমান এটা নাজানোঁ যে মোক কোৱা মানুহও নাই কোনো
অ এ হেৰি মানে এটো কিবা এই টেইন পাছ কৰিলেও মানে এপ্লাই কৰিব পাৰে বস্তুটোত।
কি পাছ কৰিলে?
টেন টেইন পাছ কৰিলে।
অ টেইন পাছ কৰিলেও পাৰে নেকী?
অ পাৰে মানে টেইন পাছ কেইটাও দিব পাৰে তই মানে তই যদি টুৱেলভো পাছ কৰি থৈ দিছ একো কথা নাই মানে তই তে মুঠতে তোৰ টেইন পাছখন চাৰ্টিফিকেটটো তোৰ লাগিব
অ আচ্ছা আচ্ছা।
তাৰপৰা ছিলেবাছটো এই টেইন ক্লাছ টেইনৰ বেচিছতে বনায়।
অ'।
তাৰপৰা তোৰ তাত মানে কিবা এনেকে মেথছ আহে মানে ক্লাছ টেনৰ লেভেলত মেথছ তাৰপৰা ৰিজনিং তেনেকে তোৰ জেনেৰেল নলেজ, জেনেৰেল এৱাৰনেচ তাৰপৰা হিন্দী আৰু ইংলিছ। তেনেকে মানে হিন্দী আৰু ইংলিছটো তোৰ অপচনেল হয় তই মানে যোনটো দিঅ' আৰু তোৰ কথা।
অ' তই তই এইবাৰ দিলি নি একজাম?
মই একজাম দিছিলোঁ বাৰু এই মানে তোৰ হেৰি এ মেথছৰ বিশটা কুৱেশন আহে তাৰপৰা তোৰ ৰিজনিঙৰ বিশটা। তেনেকে হিন্দীৰ বিশটা। তই হিন্দী দিছ ধৰি ল তাৰপৰা জেনেৰেল নলেজৰ বিশটা মই তাৰে তোৰ দহ বাৰটা দহ বাৰটা তেনেকে কৰি থৈ আহিছোঁ আৰু।
অ' তোৰ এনে একজাম ভাল গৈছে ন'?
অ' ভালেই গৈছে।
অ' মই অহাবাৰলৈ দিম আৰু অলপমান পঢ়িব লাগিব।
অ' এই হেৰিত এইটো কি বুলি কয় আকৌ এছ এছ চি, চি এইচ এছ এলওঁ দিব পাৰ নহয় তই।
চি এইচ এছ এল ফৰ্ম ফিলাপ হৈ গ'ল বুলি কৈছে।
অ' সেইটো ফৰ্ম ফিলাপটো চলি আছে সপাই মানে সেইটো টুৱেলভ পাছ লাগে আওঁ।
অ' দিব পৰিম তেন্তে।
অ' এই চিলেবাচটো একেই জি দিৰ নিচিনাই। তাত তাত যেনিবা তাত
ক নাইকা
অ' তাত যেনিবা অলপ এডভান্স লেভেলত সুধে আৰু কুৱেশ্বন বোৰ মানে ক্লাছ টেনতকে অলপ ওপৰবোৰ।
অ'।
তাতো সেই মেথছ আছে তোৰ ৰিজনিং আছে। তাৰপৰা জেনেৰেল নলেজ, জেনেৰেল এৱাৰনেছ তাৰপা হিন্দী আৰু ইংলিছ দুটাৰ ভিতৰত যিকোনো এটা অপশ্বনেল আওঁ।
অ' একেই ন' গোটেইখিনি।
অ' একেই। মই মানে মে মে তো এই এনেকে বেচিক কিতাপ পঢ়িলে পাৰিবি যেনে পাৰ্চেন্টিজ তাৰপৰা তোৰ ৰেচিঅ' এন পপ'ৰচন
অ'।
এ এনেকে আৰু আমাৰ আছে।
অঁ' অঁ' অঁ'।
তেনেকে পঢ়িলে ওলাই যাব আৰু তাৰপৰা কি এই
ৰেডি নহ'লো যে সেই কাৰনে মই নিদিলো আকৌ। তাৰপৰা অহা বাৰলে ভালকে দিব লাগিব। তই এবাৰ দিলি নহয় ন'?
অঁ' মই এইবাৰ দিলো। তাৰপা কলেজৰ ক্লাছ আদায় নেকি তহঁতৰ?
নহয় আদায়। ক্লাছ আকৌ আ ইণ্টাৰ্ণশ্বিপৰ লগতে ক্লাছ আৰম্ভ হৈ যাব বোলে।
তহঁতৰ সেই ইণ্টানশিপটো কেইদিনিয়া দিছে‌?
আমাক ছিনিঅ'ৰ বোৰৰহে দিছে আমাৰ নাই দিয়া।
অঁ' অঁ' মানে তহঁতৰ এইবাৰ ইণ্টাৰনেলটো তেনেকেই দি দিব আৰু ন'।
তেনেকেই দি বিশ নম্বৰ কি বিশ আৰু এইফালৰ পৰা।
অঁ'।
বাকী চি জি এল চি জি
কি কৈছ?
চি জি এলটো দিবি নাই বোলো এইবাৰ এপ্লাই কৰিব আহিব নহয়।
অঁ' দিম দিম।
চি জি এলত, অঁ' এই চি জি এলত হেৰি গ্ৰেজুৱেচনটো লাগে।
অঁ' গ্ৰেজুৱেচনটো
অঁ' তাতেই তাত আকৌ কাৰেণ্ট এফেয়াৰ বোৰ আহে মানে এতিয়ালৈকে যি যি ঘটিছে আৰু।
আচ্ছা' গোট ৱৰ্ল্ড ৱাইড আহে নে‌?
অঁ' অঁ' মানে ইণ্ডিয়া ইণ্ডিয়াৰ ভিতৰত আহে আৰু।
অঁ'। ইণ্ডিয়াৰ ভিত ইণ্ডিয়াৰ ভিতৰত আহিলে অলপমান ভালেই।
অঁ' এই হেৰি এইটো কি বুলি কয় চিজিএলৰ কোৰ্চবোৰ ভাল আছে কিন্তু দেই। মানে এইটো ধৰি ল' এনেকে জি এছ টি ইনছপেক্ট।
অঁ।
এইকেইটা
তেতিয়াহ'লে ভালকে পঢ়ি পেলাই মই এইবাৰ দিম।
অঁ' সেই মানে সেইটোয়ে, পঢ়িলে আৰু পাছ কৰিব পৰা যাব আৰু। তাৰপৰা কি আজি আহিবি আজি আহিবি নাই ফিল্ডলৈ?
যাম যাম।
অঁ' এইকেইদিন কি বে-বেমাৰ নেকি আহা নাই যে?
অঁ' গাটো অলপমান বেয়া আছিলে।
অঁ' তাৰপৰা এই জিম গৈছ নাই?
অঁ' জিম গৈ আছোঁ। খালি ক্ষতি হৈছে মাজে মাজে। গাটো বেয়া কাৰণে ক্ষতি হৈছে আৰু।
মই গৈ আছোঁ বাৰু। তই তই কেতিয়া যাওঁ, জিম কেইটাত যাওঁ মানে?
মই জিমলৈ ৰাতিপুৱাতে যাম।
অ', ৰাতিপুৱাহে যাওঁ নিকি?
অ', ৰাতিপুৱাতে গৈ আজৰি হৈ আহো।
অ', অ' মই আকৌ ইমান সোনকালে সাৰ নাপাওঁ যে সেইটো কাৰণে
অ', এলাৰ্ম দি থবি আকৌ
এ, এলাৰ্মটো মানে এলাৰ্মটো দুবাৰ তিনিবাৰ বাজাৰ পিছতো মানে সাৰটো নাপাওঁ। সেইটো কাৰণে এ, ৰাতিপুৱাটো নাযাওঁ আৰু সন্ধিয়াকে গুচি যাওঁ। আৰু সন্ধিয়া মানে তোৰ ঠাণ্ডাও পৰে ন, অলপ মাৰিবলৈও ভাল লাগে আৰু
অ', হয়
অ', সন্ধিয়া মানে ওলাই যাবলৈও ভাল লাগে।
উম', উম।
এই তেনেকেই আৰু
সন্ধিয়া এই ঘৰতে কাম বন থাকে কাৰণে টো ৰাতিপুৱাতে গৈ আজৰি হৈ আহো যত
সন্ধিয়া সময়তটোৰ, বজাৰ-চজাৰ কৰিব যাব লাগে যে
মই দোকান এখন খুলিম বুলি ভাবিছোঁ নহয়।
কিহৰ দোকান খুলিবি?
এই যে
কিহৰ দোকান খুলিবি?
দিম বাট এতিয়া ধৰি ল জেৰক্স দোকান নাছিল। জেৰক্স কৰাটো দোকান আমাৰ ইয়াত ধৰি, আমাৰ ইয়াত এতিয়াতো জেৰক্স কৰা দোকান নাই যে। তেনেকে মানে অনলাইন অনলাইন কৰিব পাৰিব আৰু ইয়াতে চবেই, সেইটো কাৰণে তেনেকে দোকান এখন খুলি দিওঁ বুলি ভাবিছো।
অ' তোৰো লেপটপো আছে ন তোৰ লগতে চাৰ্টিফিকেট আছে।
আৰু মানে হেৰি এইটো কি বুলি কয় এতিয়া হাত খৰচু নোলোৱা হৈছে যে।
অ' অ'।
চলিবলৈও অসুবিধা সেইটো কাৰণে আৰু এনেকেই চলিব লাগিব বুলি লওঁ বুলি ভাবিছো।
নহয় তোৰ, ইয়াতটো ভাল চলিব কম্পিউটাৰ দোকান যিহেতুে
গতিকে পামীখন ভাল
অ'। বাকী এ এ, কিবা
বাকী ঠিকে আছে নহয়?
অ' ঠিকে আছে, তহঁতৰ ঘৰত ভাল নে, বাকী চব?
ভাল ভাল।
অ' অ' তাৰপা তহঁতৰ, আমাৰ কলেজৰ এচাইনমেন্টটো লগত তহঁতৰ এইবাৰ মিলাই দিছে নেকি আ দুয়টাৰে?
তহতৰ কি দিছে নো?
আমাৰ এই শিকে টিচিং দিছে, মানে এইটো- ষ্টুডেন্টচ গিটাক গৈ পঢ়াবগে লাগে আও।
অঁ' দাদা ভালনে, নিজেও ক'ব -
অঁ' অঁ' তহঁতৰো সেইটোৱে দিয়া নাই জানো এইবাৰ?
অঁ' আমাৰ টপিক সেইটোৱে দিছে। তই ওচৰতে কৰিবি নে?
অঁ' এই ওচৰতে কৰিম বুলি ভাবিছো, তাপা তহঁতৰ চিনিয়ৰ গিটাক কি বেলেগ দিছে নেকি?
চিনিঞৰ খিনিক অলপ বেলেগ দিছে, কম্পিউটাৰ দিছে, তাৰপিছত ফিজিকেল এৱাৰ্নেজ। আৰু নোপোচাই আৰু।
অঁ'
অ'
ঠিকে আছে। আ- আমাৰ আমাৰ চিনিয়ৰ গিটাকো আমাৰ চিনিয়ৰে আমাৰে একে দিছে আৰু।
অঁ'
আমাৰ চিনিয়ৰ গেটাক যেনিবা অলপ হায়াৰ লেভেলত দিছে, আমাক যেনিবা অলপ লৌৱাৰ লেভেলত পঢ়াবলে দিব আৰু।
অঁ' ভালেই দে, তিছিংটো আমি যোৱা বছৰ কৰিছিলোঁ।
অ' অ' মই- আকৌ কম্পিউটাৰ ক্লাছ লওঁ নেকি ভাবিছো। মানে আগবোৰ পাহ আগবোৰ পাহৰিলো যে।
অঁ' অঁ'।
তয় এতিয়া কম্পিউটাৰ কৰি থকা নাই জানো?
কম্পিউটাৰ মই কৰি আছোক এতিয়া।
অঁ' তাপা কম্পিউটাৰ তহঁতৰ ভালনে মানে পঢ়োৱা?
ভাল ভাল। আহিব পাৰ ল'ৰা- ছোৱালীবোৰ সৰহকে
অঁ'
তাপা তোৰ- ক কম্পিউটাৰো এভেইল এবোল আছে কেইবাটাও কম্পিউটাৰ আছে মানে।
অঁ' তাপা মে মানে- এতিয়া ধৰি লওঁ আমাৰ কলেজৰ কাৰণে অলপ টাইমিংটো খেলি মেলি হৈ যায়, পিছত গ'লেও মানে- তে শিকাই ন তাত।
এতিয়া শিকাই শিকাই একো অসুবিধা নাই অঁ' শিকাই।
অঁ' তাপা সেই এডমিচন ফিজ টো কিমান?
এডমিচন এতিয়া ফ্ৰী হৈ আছে।
অঁ' আৎচ্ছা এ এ এনেই এনেই দুহেজাৰ ন'।
এনেই দুহেজাৰ লয়।
অঁ'
এই জুনত মানে তোৰ আ হেৰিয়াৰ- কম্পিউটাৰ এনেকুৱা কৰি আছে কম্পিউটাৰ চেণ্টাৰটো ফ্ৰী থাকে মানে।
অঁ' অঁ' হ'ব মই হেৰি এইটো কি বুলি কয় ল'ব লগা হলে তোক জনাম বাৰু।
অঁ' জনাবি দে হ'ব।